অ কোৱা।
অহ কি কৰি আছা?
এ মই মানে এফালে গৈছিলো আহি পাইছো ৰবা।
অ, আজি ময়ো গৈছিলো এফালে। আহি ভাত কেইটা খাই এই অলপ জিৰণি লৈছো।
ময়ো ভাত খোৱা নাই বাৰু। চাহ একাপ খাই ললো। এফালে গ'লে মাথাটো আকৌ বিশষ
অহ মোৰতো আকৌ টিং টিঙে থাকে। মই-মই আহিও মানে ভৰি হাত ধুই উঠিছো। ছোৱালীজনীক গা পা ধাই ধইছো একে বৰষুণ আহিছে।
অ আমাৰ ফালেও বৰষুণ পৰিছে।
গোটৰ আকৌ এইবিলাক বেংকৰ লেঠাত গৈছিলো।
অহ ময়ো একেইে দিয়া। বেংকৰ লেঠাতে গৈছিলো। আজি পিছে মানুহ চানুহ নাই ইমান। মানে মানুহ কম যে অ সোনকালে গ'লোঁ আৰু আহিলোঁগৈ।
মানুহ আছে ঢেৰ, টোকেন দিছে টোকেনৰ মাতে মাতিছে। লাইন পাতিব দিয়া নাই। টোকেনৰ মতে মাতি আছে সময় লৈছে।
অ এই গৰমৰ লাইন
অ সেইটো ভালে হৈছে লাইন পাতিব দিয়া নাই। কিন্তু মানে ইটো কামৰ কাৰণেও টো টকেন ল'ব লাগিব সিটো কামৰ কাৰণে টকেন ল'ব লাগিব তেনেকে আৰু।
অ, হয় দিয়া। এনেও গ্ৰামীণ বিকাশ বেংকৰ নে?
নাই মোৰ এছ বি আই। এ হেৰি মানে অ এছ বি আই। কাম কেইটা যেনিবা হল যি- যি কাম লৈ গৈছিলো। সেইটো কাৰণে ভালো লাগিছে বাও মনটো।
অ। নাই এফালে ওলাই গলে কেইবাটাও কাম লৈ যাব লাগে। তেতিয়া ভাল লাগে।
ভাল লাগে হয় নে এটা কামৰ কাৰণে গলে কিবা হেৰি লাগে। টান লাগে কেতিয়াবা, অ কেইবাটাও কাম লগত লৈ গলে ভাল। কলেজত থাকোতেই অ কলেজত থাকোতেই খোলা একাউণ্ট মানে এছ বি আই, তাকে এতিয়া ইয়াত ট্ৰাঞ্চফাৰ কৰি দিম বুলি কৈছে যেনিবা কে ৱাই চি ফৰ্ম দিলোঁ। ফোন নাম্বাৰৰ হেৰিও ফৰ্মো সেয়াও দিলো ঢেৰ আৰু কিবা কিবি।
এ এবাৰ মোৰ লকডাউনতে মানে এছ বি আইত আছিলে মই ব বন্ধ কৰি দিলো মানে ইমান তেতিয়া আকৌ লাইন ধৰিব লাগে। তাৰপিছত ইমান গৰম। মোৰ মানে তাতে মাথা ঘূৰাই গল ইমান দীঘল লাইন।
উম সেইটো হয় বাৰু।
তাৰপিছত মানে তাতে মাথা চাথা ঘুৰাই
অ, মোৰ আকৌ মোৰ আকৌ হেৰিত শাখাত যে শাখাত খোলা কিন্তু ইয়াত এতিয়া ইয়াতে যেনিবা কৰি দিম বুলি কৈছে। ইয়াতে হব বুলি কলে। তালৈ নগ'লেও হ'ব আৰু মানে আগৰ।
আৰু তাতে আগতে মানে বুজিও নাপাওঁ এইবিলাক বেংকৰ কাম। কিন্তু এতিয়া মানে ঘূৰি ঘূৰি জনা হৈছো আই। সেইকাৰণে মানুহে অলপ ঘূৰিব লাগে অকলে। ঘূৰিলেহে কথাবিলাক জনা যায়।
অ আজি একেবাৰে মানে মোৰ ফোন নাম্বাৰটো মানে মোৰ চিমটো এই হাজবেণ্ডৰ নামত আছে যে সেয়াও আকৌ প্ৰুফ লাগে। তাৰপিছত মোৰ টো মোৰ নামত নাই যে সেইকাৰণে আকৌ মানে। দখাস্ত এখন লিখি দিব দিছে এইয়া বাহিৰত মানুহ বহে যে তাত লিখাই নিব দিছে তাত লিখা। মানে লিখিছে লিখি দিলে এশ টকা লাগে। দৰ্খাস্ত খন লিখি দিওঁতে এশ টকা লাগে মই বোলো বহুত হৈছে চোন। নিজে লিখিব পাৰওঁ হয়নে নিজে লিখিব পাৰিলো হয়চোন।
আজিকালি চব ব্যৱসায় মইয়ো সেই সেইদিনাখন দেখিছিলো এখন হেৰিত। তেনেকে কাষতে থকা দোকানখনত। অ কাষতে থকা দোকান খন মানে মানুহ এগৰাকীক মানে লিখি দিব লাগে। মানে দৰ্খাস্ত নহয় এনেই হেৰিখনহে লিখ।
অ ফৰ্ম ফিল আপ কৰি দিলে সেয়াও পইচা লয় আমি বাৰু সেইবিলাক নিজেই লিখিছো ন। আকৌ একে আৰু একে বুঢ়া মই আছোৱেই। আৰু অকন মানে বয়সস্থ মানুহ এগৰাকী আহিছে এই এটি এম যে। পাছৱৰ্ডটো নিজে বনাই লব লাগে নতুন এ টি এম আহিছে। সে তালে মানে পঠাই দিছে তাত কৰি দিব বুলি। তাৰপিছতে সেই মানুহটোৱে মানে সেইটো। সেইটো কৈ দিব সেইটো বিনিময়তো পইচা লব সেইটো বিনিময়তো চাগে এশ টকামান ল'ব।
হয় দিয়া এই চবতে আজিকালি মানে পইছাই আৰু।
অহ এতিয়া সেই বয়সস্থমানুহ গৰাকী ন নেজানেও তো মানুহ গৰাকী সেইবিলাক। পাছ মানে হেখন এটি এম খ মানে চালু কৰি অ এ পাছৰ্ড। মানে বনাই দিব লাগে আৰু মানুহজনী অ ৰখাই থৈ দিছে কৈছে অকনমান দেৰি হ'ব। আপুনি বহি থাকক।
হয় দিয়া মানে মানুহ বিলাকৰ মানৱতা বোলা বস্তুতো নাইকিয়া সীয়া হৈ থাকে।
ভাল নহয় ইমান।
এশ টকা অঁহ। মানে উইডল ফৰ্মখন লিখি দিছে তাতে মানে বিশ টকা এটা লৈছে কেইটানো। আখৰ লিখিব লাগে চাই চাই আমি। আমি বেংকৰ ভিতৰত কিমান মানুহৰ লিখি দিওঁ তেনেকে মানে সে নাজানিলে। মানে সেই তললৈ দোকানখনত পঠিয়াই আৰু তাত মানে সেই। অহ হস্পিতেল বিলাকো তেনেকুৱা। আজিকালি বেংকতো তেনেকুৱা হল সেয়া মানে আৰু। বেয়া লাগে দেখি।
এতিয়া নাজানা মানুহখিনিয়ে তেনেকে কৰিব লাগিব ন পইচা।
অহ।
বহুত মানুহ গৈছে কিন্তু বহুত মানুহ গৈছে মই আহি। মই আজিহে জানিছো এইটো কথা। আমি তেনেকে যোৱা নাই যে বা কৰা নাই যে তেনেকুৱাকে। মই আজিহে জানিছো মোৰ একে গা চেং চেঙে গৈছে। আৰু ইমান মানুহ আহিছে মানে নাজানা নুশুনা মানুহ আৰু বুঢ়া মানুহ বিশেষকে। ডেকা চেঙেলীয়া খিনিতো নাহেই ন তেনেকে।
হয়।
যিমান একেবাৰে নপঢ়া বা হেৰি নহলেওতো সেইখিনি জানেই লিখিব। মানে ঘূৰি ঘূৰিয়ে জানা হয় ন যিখিনি আমাৰ য়ং। সেইখিনিয়েতো ঘূৰি ঘূৰি জানা হয়। তেনেকুৱা মানুহখিনিতো নাহেই সেই বয়সস্থ বা ডাঙৰ মানুহখিনি আহে। উম।
মানে সকলোতে ব্যৱসায়। খাই আৰু আজিকালি মানে কোনেও কাকো এনে এনে একো নিদিয়ে। সেইটো কাৰণে আজিকালি মাৰ ধৰ। মানুহ মাৰো বুলিয়ে মাৰি দিয়ে ভয় নকৰে মানে কাকো। কোনেও খাতিৰ নকৰা হ'ল যে।
অহ, মই একে, মই কৈছোৱে বহুত বেছি হৈছে হে বুলি কৈছোঁ আজি। বহুত বেছি হৈছে মোৰ। উ- এনেকুৱা বিচাৰে বুলি নাজানো যে ন', অ' তেনেকুৱা এই মানে যোনখন কম্পিউটাৰ দোকানত লিখি হেৰি হেখন উলিয়াব গৈছো মানে হেৰি এটা লাগে যে প্ৰুফ লাগে। সেইখন আকৌ কম্পিউটাৰত উলিয়াব লাগে কাগজখন সেইখন উলিয়াই দিছে। তাত আকৌ সিহঁতে কৈছে এই তালৈ যাওক তাত হেৰি এখন লিখি দিব তাক দৰ্সাস্ত উম, সিহঁতৰ- সিহঁতৰ লিংকবিলাক অ- নহয় সিহঁতৰ লিংক মানে আৰু কানেকচন বিলাক আছে অহ ইটোৱে - সিটোলৈ পঠায় সিটোৱে -সিটোলৈৱ পঠাই। অ'।
অহ, তেনেকুৱা হস্পিতেল বিলাকত যাবাচোন হস্পিতেলতো তেনেকুৱা মানে যিখন ফাৰ্মাচী ছেত হেৰি হয়। সেই এদিন মানে মানুহজনৰ দা‍ঁতৰ কিবা অসুবিধা হৈছিল। ত' ডক্টৰজন হস্পিটেলত বহিয়ে আছে তাৰ পাছত তেওঁ মানে হস্পিতেলৰ দাঁতটো মানে হেৰি নক কয় নাচাই মানে কিবা- কিবি মেডিচিন দিলে কুল -কুলি দিব বা হেৰি কৰিব ব্ৰাছ কৰিব তেনেকে দিলে অহ তাৰপিছত কলে যে ইয়াতে হেৰি নকওঁ এয়া কিবা বৃহস্পতিবাৰে নে কি বাৰে মাতিলে মোৰ চেম্বাৰ- চেম্বাৰ আছে চেম্বাৰত বহিব অহ। কিয় একে খিনি কাম ইয়াতেতো কৰিব পাৰে মানুহৰ হাতত পইচা নাই কাৰণে হস্পিতেললৈ যায় আৰু গৈ লৈ পেলাই যদি আকৌ তেনেকুৱাই হয়, আকৌ যদি প্ৰাইভেটতে দেখা
চেম্বাৰলে মাতে এই সেইকাৰণে হস্পিতালত গৈ লাভ নাই চে আকৌ চেম্বাৰলেই মাতে।
তাৰ পিছত মই ভিডিঅ' এটা কৰি লৈ আহিছিলোঁ। মানে ছচিয়েল মিডিয়াত দে খুৱাম বুলি। কিন্তু মই দিয়া নহ'ল বাৰু। বহুত কথা চিন্তা কৰি নিদিলোঁ আৰু। মানে তেনেকুৱা তাৰপিছত আৰু -আৰু এবাৰ কি তেনেকুৱা হৈছে, মূৰটোত মানে কিবা এটা ফোহা ওলাইছিল। অ'। তাৰ পিছত সেইবাৰ গৈছো মানে লাইন ধৰি আছে মানুহে তাৰ মাজৰে এজন মানুহ আছে মানুহজন কৈছে মই কৈ দিম আহক। তাৰ পিছত তেনেকে মাতি লৈ গ'ল হস্পিতেলৰ ভিতৰত, চকৰাই দিলে কৰাৰ পিছততো মানুহজনক পইচা লাগে তাৰ পিছত মই ভাবিছো ছো ইমান এ- ঘূৰি মেলি দিছে যেতিয়া, দুশ টকা- টকা দুশ দি দিয়া, কিবা এটা খাব এনেকে ক'লো। কিন্তু মানুহজনে ভাই দুশ টকা দিলে নহয় - নহয়। আৰু দিব লাগে তাৰপিছত সাত শ টকা ল'লে, সেইখিনি কাম কৰি দিওঁতে।
উ বহুত বদমাছ এনেকে এনে ফ্ৰীতে হয় নে ফ্ৰী পইচা
ফ্ৰীতে। অ'। নাই, সেইখিনি কামটো আমিও কৰিব পাৰোঁ। আমিও কৰি লব পাৰো
সেয়া পইচা দি সিহঁতে একো কৰিব নোৱাৰে- সিহঁতে একো কৰিব নোৱাৰে সেয়া পইচা দি
ইটো- ইটো ৰুমৰ পৰা সিটো ৰুমলৈ যোৱা কাম খিনি কি আমি কৰি লব নোৱাৰো নেকি নিজে? আমিওতো পাৰোঁ।
এনেকে মাজৰ মানুহবোৰ ল'বলে নে সি নিজে কৰিব লাগে। লাগিলে সময়- অ' লাগিলে সময় দেৰি হওঁক। একদম নালাগে।
সেয়াই মানে আৰু চব ফালে এইবিলাকেই হৈ গৈছে। কোনফালে মানে টকা আহে কি সেইবিলাক কিছুমানে সেইবিলাক চিন্তা অহ এনেই সেইবিলাকৰ কাৰণে বহি থাকে, কিছুমানে। আৰু মন্দিৰবিলাকলৈ যাবাচোন। একদম তাতো। সেই সেনেক ব্যৱহ।
ব্যৱসায়, ব্যৱসায়। মন্দিৰবোৰতো ব্যৱসায়। সেইকাৰণে বহুত ঠাইত যে আজিকালি আকৌ শুকান শুকান প্ৰসাদ লয়। ভিজাই দিবলৈ নিদিয়ে। শুকান খিনি লয়, উম আকৌ পিছফালে দি। চিধা দোকান পাইগৈ, পিছফালেদি চিধা দোকান পাই।
অ' এতিয়া আকৌ দোকানৰ পৰা ল'ব। সেইখিনিকে মানে আনা আ। প্ৰদান প্ৰদান হৈ থাকে মানে একে খিনি বস্তুৱে। কি হব মানে ভগৱানৰ নাম। মানে, ব্যৱসায় হৈ গৈছে। তাকে। অ' শুকান প্ৰসাদ দিয়াতো। ইমান ওচৰত মানুহ থাকে। অ খাবলৈ নোপোৱা বহুত মানুহ থাকে বিলাই দিলেই হ'ল। যদি কেঁচাই নিলে
কেইটামান তাত ৰাখিব আকৌ উম, গৃহ। কেইটামান দি পঠাব লাগিব ন? লগত যোৱা মানুহখিনিয়ে খাবলে বা। ঘৰলে লৈ আহিবলে লাগিব কেইটামান।
একদম মান মানে বিলাক দেখি দেখি মানে কেতিয়াবা মনটো বেয়া লাগে। আমি কেনেকুৱা এখ।
বেয়াও লাগে ন? উম বাকী খোৱা বোৱা হ'ল এতিয়া?
খোৱা-বোৱা কৰোগৈহে, কৰা নাই।
অ', দিয়া। খোৱগৈ আৰু নহ'লে। দিয়া অ' হ'ব দিয়া।